অ' সময়টো চাই থাকিবা লাগে এক মিনিট বেছি হৈ গৈছে।
এক মিনিট বেছিকে কৰিব নালাগে দে নহলে লিমিট লাগি যাব।
হয় নেকি?
উম, সংগঠনত কৰাই আছে পাৰিলি অলপ বেছিকে কৰিব লাগে।
আগতে এঘৰ এঘৰ কৰিম।
অ'।
দশটো মেইন আৰু অ' দশ
হয় আহ।
উম।
মেইন মানুহজনী মেইন।
তাইনে বগীৰ লগত সেই কৰলি কি কথা পাত মোৰ সেইদিনা বহুত বেয়া লাগিছি। ইমান হাঁহি কিনে কথা পাতিছ মূৰ লগত হ'লেতো এটা হাঁহিও উঠা নাই তোৰ।
বেলেগও কোৱা নাই এই গাহৰি কথা কৈছে কিবা কথা কৈ আছে আৰু কি হাহিঁলো সেইদিনা ক'ত বা হাহিঁলো অ'।
নকওঁ আৰু যা ক'ত দেখলি
লাগে।
তোক
ইমান মিছা মিছা ক'ত কথা ক'ব তাই তই মৰি যাবি। মহি যায় কিনে তাই মোক গালি পাৰি থাকিব। জীৱনত প্ৰথমবাৰ তাইৰ হৈ মোক গালি পাৰিছ।
সেই একো গালি পৰা নাই একো গালি পৰা নাই। সেইটো কাৰণে মই নাপাতো বুলিয়ে কওঁ তই হে কৰিব দিয় নকৰো বুলি যে কওঁ সেইটো কাৰণে। এতিয়া নহয় এতিয়াটো সেই সেইটো ঠেক
কোনটো? এ নকৰো দে কিয় কৰিম।
উম, সেইতো কাৰণে কৈয়ে আছো ৰাতিৰ পৰাই। কালি যাম।
কেইদিন থাকবি কেইদিন থাকবি? মুঠ?
ৰবি মানে আহিম।
উম, এহ মই হে আহিম। অ', ঘৰত চাৰি নম্বৰ আমাৰ ঘৰত চাৰি নম্বৰ থাকবৈ লা
এ যা যা।
ধান ৰুম ধান ৰুম যায়।
নকয়ও আৰু মোক এইবিলাক নাথাকিবি।
অ', আহিবি তই। তই চাৱা ছবিখনে উৰি কিনে মোক চাই থাকবি।
নেট সেই আছে নেটৱৰ্ক আছে।
অ', তাতে পথাৰত এটা পাম।
নহ'লে তাচ কৰিব মোৰ লগত।
নহয়ে পথাৰত যাব লাগিব কোনোবাকে এয়াতে যাব নোৱাৰ সিহঁততে ঘৰত নাপায়। অলপ টাইম কথা পাতি যাব লাগিব অলপ পাব পাৰো।
উম, জোকা খাব ৰ'হ বাছা।
হেই। কতে গেলি মই। বাগৰি বাগৰি বা
ত' নেটৱৰ্কতো অহা না মাততো মাততো ভাজি ভাজি আহি আছে।
ত' এ শুনছ নে অ, শুনছ নে শুনা নাই শুনছ নে শুনা নাই অ' অ', তাতে কি এই গছ যায়।
কি?
এই খাল এটা সিঁচি আছিলোঁ দেই। এই ধান ধানৰ টাইমতে আৰু ধানদোৱা টাইমত। হলি আৰু খালটো সিঁচি সিঁচি সিঁচি সেই বোলে মাছ ধৰি আছোঁ আৰু খুচিয়াবলে এই যে মস্ত সাপ একডালকে দাঙি আনিছোঁ। একবাৰ নহয়, দুইবাৰকে দাঙিছো এনেকুৱা সাপ।
উম।
মোক কি কয় জানা নাই?
কি?
সৰু মাল হে ই। এনে কয় মোক সেহেতি গোটেই কেইটাই।
ইমা ইমান মাছ ধৰো পাৰে ই হাতেদি। কৈছোঁ ময়ো সেহেতক কৈছোঁ মোৰ লগত নৰ নৰয় মই ডাইৰেক্ট কৈছে এটাই আৰু আৰু এটাই আৰু কয় এই নদীত ধৰা মাল নাই গিলা এনে কয়। তেওঁ মোক পাত্তাই নাপায়। হাতেৰে যি খেপে যি হাতেৰে সেপে এই বেজি ধৰি দিওঁ।
এ' সাপ সাপৰ দৰে যে মাছটো সেইটো নেকি?
অ' অ'।
অ', সেইটো কাৰণে তই মোক ধৰিব পাৰিছিলি।
কি?
সেইটো কাৰনে তই মোৰ লগত আছ ইতয়। তোৰ যি এই কুচিয়াঁ মাছটো ধৰা অভ্যাস আছে।
অ', কুচিয়াঁ আছে।
তই কুচিয়া মাছ মানে, মই এনে কুচিয়াঁ মাছ খাব বেয়া পাওঁ। হেল্ল'
ভালে। মই ভালৰ পাওঁ। নাখাবি।
বেলেগ ধৰণৰ কুচিয়াঁ মাছ নোখোৱাকে থাকব নোৱাৰোঁ। আচ্ছা না হেল্ল' এই মাতটো অহা নাই। বেলেগ জেগাত উঠিয়াচোন মাতটো অহা নাই।
আ
অনুমান মাতটো অহা নাই অ', হেল্ল' অ', অ'।
অ', এই কি বুলি কুচিয়াঁ মাছ ইমান ভাল নাপাওঁ মই।
আ অ', এইটো বেলেগ ধৰণৰ কুচিয়াঁ মাছটো এইটো ভাল লাগে। আ, কিয়
লাগে লাগে।
বাৰৈ
লাগে। অ' মানে তই আৰু সুত দিবি, হব'তে। হব দে, হব দে গম পাইছোঁ।
মই গম পাইছোঁ।
ঠিক আছে।
বৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ শনিবাৰ, ৰবিবাৰ।
কিমান ঘিণ?
তই যে কালি গৈছিলি, তাতে যাম।
উম, জাকে জাগাত নাম কৈছে কিন্তু মোক কব দে, তই যে কালি গেইছিলি।
তই যে কালি গেইছিলী তাতে যাম। কালি গৈছে তাতে যাম।
দে। যাবি মই কাৰণে কিবা লৈ আহিবি।
উম, আৰু কি আনিব লাগে আছে তোৰ কাৰনে?
মোৰ মোৰ সেয়া নহয়।
উম, মাছে নেকি ত' মানিছে নেকি কালি
আনিছোঁ। অ', আ আনিলোঁ হয়, নানাৰ এটা কাৰণ আছে।
কি কাৰণ আছে?
কিন্তহে কিনিম ক' তই?
কি কথা কওঁ কাৰে, সেনেকে কিনিব লাগে তোৰ বুলি কয়। জয়ন্তও পিন্ধিব পৰা মইও পিন্ধিব পৰা সেনেকুৱা বস্তু এটা কিনিব লাগিব তোৰ বুলি কৈ।
অ' সেই সেই কি কয়, লবৰগ কাল কিনিছো। ফিলিং মাৰি দিম গে।
এ, নকৰোঁ আৰু।
মই যাম যাই কেনে লৈ আহিম। মই আৰু সৰু যাওঁ কাইলে।
মৰ, অ', অ', অ' হব দে।
এনেকে এনেকে হৈ যাম, সেনেকে সেনেকে হয় ওলাম, সেনেকে সেনেকে হৈ সেনেকে সেনেকে
হেনেকা, কাৰ বাহুৰজনী বাহনখন কাৰ লৈ যাবি?
বাহনখন আমাৰ।
অ' যাবি।
উম। কাৰ মাৰখান, থোৱা জাগা আছে।
অ'।
অ'। অ, আ, হশ্বৈ, দিৰগৈ। হচৌ, দিৰগৌ, ৰি, এ, অই, ও, ঔ। হচৌ, দিৰগৌ আছে। হচৌ দিৰগৌ ৰি, এ
আয়ুও।
আৰু আৰু। এই ক, খখন মাতচুন। খ, খখন মাতচুন।
ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঞ
আৰু পফা পাব ম
উম।
অ'। জ, উ, জা জা, নাজানো জা, জা।
এ, কেনে পাহিৰলি না, এতিয়া।
নডদে, নদে, নডদে
খিয় দৰে, ৰ, মই, সেই কেইটামান যদিান ক, দেখাই দিয়, এইটো কি আছিল কচোন আপ লাষ্টৰ পিন্ধে মই সেইটোও পাহে দিম। আৰু তাৰত চন্ধ বিন্দু।
এ, যা কুনে ইমান মনত ৰাখে।
হ্ল'?
তই মাতচোন, তই মাতচোন।
এ, হেল্ল'? মই নাপাতো, মই নাজানো তোমাৰ নাজানো, আমি যি সিদিনা গৈছো। চিলোজি
ক'ত?
সৰুবা কামে, কামে
হয়। সৰ্ব্বোচ বছৰ দীৰ্ঘ ৰাতি এই কাল।
কি?
কটা, কা, মতকাৰে মে, শয় বছৰ ৰ, দীঘৰি কাৰ।
অ', অ', অ'।
অ'।
তাতে যাওঁতে, এইখিনিত গেইটাৰতে, গেইটাৰ ততে পুলিচে আহিছিল নহই, নিচা বিকি ভয়, এ
উম
যাৰ বাৰ খণ লৈ গৈছিল তাৰ কি ভয়ো এক দম।
হায়
মই কৈছো এ, যত যি হৈ হব, অ', মই কৈছো যি হৈ হ'ব। মই যি হয়। সেনেকে নাই, একো নহল দে, এই কবাৰ মানুহ আছিল, তাকে ৰখি আছিল, সেইগিলা আহে কিনে।
অ', অ'।
তাৰ পিছত আহি আৰু, আমি আৰু এই ইৰিক লগ পালো আহি কিনে, সিহঁত ঘৰতে। কিদি, কিদি
খু'ন
তিৰি লগ, প, তিৰি আৰু ঘূৰি আছে, নদী পাৰত দিখি কানত গাহৰি কাৰণ গাহৰি আছিল, গাহৰি দে কাবাৰ লগত আহিছিল, সেইটো কাৰণে তিৰি ঘুৰি আছে আৰু নদী পাৰ দি।
উম।
আমি আৰু ৰাস্তাত সেই আহিল নহয় আৰু গোটেইকিললে হাঁহো, সি আহি মনে মনে আছে একদম।
কিয় হাঁহে হাঁহ।
দেখিলে বহুত চলি আছিল।
উম,
দিছিলে আহি কিনে।
উম,
উম,
মস্ত হৈ দে দেখবা নৰা হৈছোঁ আজিকালি।
হল, হল এটা কৰিম।